ত
হেল্ল',
অঁ ভালে আছেনে?
অ শুনিছানে? মই মাতটোক প্ৰথম শুনা নাছিলো মানে। অ এতিয়া শুনিছো দিয়া। ভালনে তোমাৰ? আছো। টো দিয়া ভাল বাও বৰ্তমান।
হয় আপোনাৰ গা ভাল পালে নহয়?
অ গা ভাল পালো পালো।
তাকে ঠেকেচা মাৰি দিলে বেমাৰে আপোনাক।
একেবাৰে নকবা ভাল থাকেচা দিলে হয় আক, আৰু গৰমত বেমাৰ হলে কেনেকুৱা অশান্তি লাগে আও বেছি অশান্তি। দেই
এই মানুহ একদম মানে দুৰ্বল হৈ যায়।
এই বা নকবা দেই, বহুত দুৰ্বল হলো মই। মই এনেই খিন ন, মই বহুত খিনাই গলো আকৌ। ক
অঁ অ
কিনা
কি স্বাস্থ্য দিয়ক।
একে- একে তাকে, -কে, হয় দিয়া ন?
হয়। কেতিয়াবা কিছুমান মানুহ দেখি, দেখিলে নিজকে বেয়াও লাগে।
লাগে নে তোমাৰ? মোৰ কিন্তু লাগে।
মোৰ লাগে। লাগে -লাগে, মোৰ লাগে মানে এই বিশেষকে যেতিয়া মানে মনৰ পচন্দৰ কাপোৰ, ৰ্তা এটা পিন্ধিব বিচাৰোঁচ,
উম ', -ন', -অ', আৰু এটা কথা, চাবা মানুহৰ ৰঙলৈ কথা নাই গাৰ চাইজলৈ কথা। ছা মানে কি, যি টি কাপোৰ মানে, যি, টি ব্লাউজে হওক, হেৰিয়ে হওক, মানে ক্ষীণ হোৱাৰ কাৰণে ইমান, অসুবিধা লাগে চাজি নহয়, বস্তুতটো।
বৰ খং আৰু মানে আপোনাক চিলাই কৰি পিন্ধিলো আপোনাক, ঠিক নালাগে।
নালাগে।
এতিয়া মানে ব্লাউজৰ যিটো জুগ, সেই যুগটো যে ডাইৰেক্ট আপুনি, পিন্ধে- পিন্ধে আপোনি অটমেটিক এনেছো এটা।
সেয়ে সেইটোৱে।
কিন্তু আপনি, চিলাই কৰি পিন্ধিলেওঁ নহয়।
কি কৰিবা আৰু বেলেগক কলে, কিছুমানে কয় দেই আপোনালোকে বহুত লাকী ক্ষীণ যে কি, -টো আমিহে জানো লাকি নে কি সেইটো হয় বাৰু ক্ষীণ মানুহৰ, প্ৰব্লেম কিছু কম। হয়, কিন্তু মানে লাগে, -গে আৰু অলপ।
লাগে দেই। এইকিবে আমি বেছি ক্ষীণ।
বেছি ক্ষীণ। তুমি তেনেকে আছা। জান স্বাস্থ্যটো উঠাব পৰা নাই আৰু।
এই মোৰ আগতকে খিনালো হে।
সে একে নহলে মইতো গাভৰুতকে খীণালোহে বেছি। সেয়া কি কৰিবা আৰু হু হুম হম
নহয় অ দে ভগৱানে যে বেমাৰ আজাৰ নিদিয়াকে আছে।
সেইটোৱে, সেইটোৱে। আৰু মানুহে যেতিয়া লাকি বুলি কয় তেতিয়া আকৌ মনটো।
ভালো লাগে ভালো লাগে ক ক মোকো ক ইচৰাম মানে দেখি পেলা গৰমত গৰম দিন কেইাক বি কে। ইছলাম এইক দেখিপেলাই মই শান ন্তি লাগে ন। মানে গম চম নালাগে মই সে বুলি গৰম চম লাগে নালাগে মই নাজানো
ইহি মিঅ ভিঅ সেইবাবে ফুলে নে আছ
ফুলে ফুলে ফুলে সেই অ
ভাত কিহেৰে খালা
আজি ৰঙালাও ঘৰতে ৰঙালাও লাগিছিলে বানদৰ উৎপাতত লাগাত ঢেৰ লাগিছে কিন্তু বান্দৰ কিবা খাবলৈ নাপাওঁ বহুত ইছৰাম
বেছি নহয় মানে দুটা বা তিনিটা আহিব তিনটা মই দুটাই আহে বেছি
অ আমাৰ ইয়াত এশ দু হয়
নগাঁও ডিষ্ট্ৰত তা পিছত কি আহে নো
তাকেহে এশ দুশ মানে একেলগে আহে আৰু
অ তেন্তে তোমালোকৰতো একো চাগে শাক চব্জি
একোৱেই নহয় একোৱেই নহয় তা পা হেয়া নাখাই তাকে একোৱে নহয় আগতে মানে মই বিয়া এই আমাৰ ঘৰত মানে একো চব্জি যি কিনিব নালাগে মই চব কৰে
উম
গাড়ীখননে আমাৰ ডাঙৰ তিতিয়া মানে বান আছিল যদি মানে এই খেদি দিলে যায়গৈ আৰু
যাইগ'
কিন্তু মানে এতিয়া যে
সেয়াই মানুহৰ তেনেকে সিহঁতৰোতো বাঢ়ি বাঢ়ি গৈ থাকিব ন
নাত অ এইটো মানে- হেৰি কৰি পেলাই
উম
অকমান লুকুৱাই কৰি খেৰ চেৰ দি পেলাই লুকুৱাই কৰি থৈছিলে
অ উম হু হু উম
খাবলৈ পালোঁ আৰু
এটা এটা এটা বাচিছে আৰু হে হে হে হে অ দিয়া সেই তেনেকে টেকনিক কৰি কৰি তেনেকে উপায় নাই আৰু
উম অ মানে সেইটো আপোনাৰ কি হয় ভাগ্য মানে ভালে নে কিয়ে নাজানো এনে আপনে কিছুমানৰ যে নেথাকে কি টেকনিক কৈ থ'লেও নাথাকে
উম
এতিয়া মানে ইমান কি বাঘু আছে। উ পাখো নাই অ বাঘ যেতিয়া ওলায় তেতিয়া বান্দৰবিলাক খুব কম আহে মানে সেই বাঘ ওলা দিন দিলে মানে
তোমালোকৰ তাত বাঘো ওলাই এই মানে ধৰা কোন ফালৰ পৰা যায়
কাজিৰঙা ফাল গিবনখন আমাৰ ওচ ওচৰতে
আচ্ছা গীৱন তোমালোকৰ ওচৰত পৰে ন উম উম, উম, উম। এনে গোলাঘাট ডিষ্ট্ৰিক ন, ন, ন। জীবন গিবন। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। শুনিছানে বাৰু তুমি। মাতটো নাহাাহে গ'ল হেল্ল'। হেল্ল'।